হেল্ল',
অ শুনিছা নাই।
উম শুনিছো মোৰ মাতো শুনিছা নে।
উম শুনিছো শুনিছো কি কৰিছা।
এয়া তোমাৰ এনেই অকনমান ৰাস্তা ফালে ওলাই আহিলো খোজ কাঢ়ি খোজকাঢ়ি।
অ বাকী ভাত পানী খালা নাই।
পানী নাই খোৱা নাই খোৱা অকমান দেৰিকে খাম আৰু
অ অ অ,
আহ খবৰ খাতি এয়া ভালেই আৰু
ভালেই ন। আমাৰো ভালেই ভালেই বাৰু দেই বাকী খেতি বাতি লাগিছা নাই।
খেতি বাতি এয়া লাগিছে আৰু আমাৰ মাহঁতে যা যোগাৰ কৰি আছে। বাকী ৰোৱা মেলা হ'ব আৰু দুই তিন দিনৰ পিছতে হ'বগে।
আচ্ছা আচ্ছা তাকে আজি ইমান দিনৰ মূৰত ফোন কৰিলা।
অ এই ফোন কৰিলো মানে মই তোমাৰ লগত কথা এটা পাতিবলগীয়া আছিলে।
অ কি কথা নো।
এ আমাৰ এইফালে, তোমাৰ আজি পোন্ধৰ দিন মান হ'ল ঘটনা এটা হৈ গ'ল নহয়।
অ কি ঘটনা বা।
ঘটনা মানে একদম মানে লাজ লগা ঘটনা আজিৰ দিনত আৰু মানে কি হ'ল আমাৰ, ফালে ধৰা এই মহিলা এগৰাকী আছিলে দেই মানে বিধৱা মানুহ গৰাকী।
অ,
মানে তেওঁৰ গিৰিয়েকজন ডিফেন্সত আছিলে।
অ'।
তাৰপিছত বিয়াৰ পিছতে মানে, ডিফেন্সত থকাৰ পিছত এই ছমাহমানত কাৰণে ছুটি ল'লে।
অ'।
তাৰপিছত মানে বিয়াৰ পিছত ছমাহ ছুটি লোৱাৰ পিছত ইমাৰ্জেঞ্চি যাবলগীয়া হৈ গ'ল।
অ,
তাৰপা ইমাৰজেঞ্চি গুচি গ'ল আৰু ছোৱালীজনীও মানে বৰ ডাঙৰ নাছিলে। সৰু আছিলে সৰুতে বিয়া হৈছিলে তাৰপিছত মানে তাই, অকলশৰীয়া হৈ গ'ল ঘৰত কোনো নাই শহু বুঢ়াও নাই কোনো নাই।
তাই মানে সেই তেনেকুৱা ঘৰতে অকলে সোমাই সোমাই মানে তোমাৰ, এই মানুহ কেনে কেনো কৰে বুজি পাইছা নহয়? সেই যেনেকে মানে অকলশৰীয়াকৈ থাকি থাকি থাকি থাকি তাইৰ মেণ্টেলি মানে প্ৰব্লেম হোৱা নিচিনা হৈ গ'ল। আৰু কি হ'ল মানে, গিৰিয়েক যোৱা পোন্ধৰ দিনমান পিছতে মানে গিৰিয়েকৰ মানে তাত মৃত্যু হৈ গ'ল ডিফেন্সত!
অ'।
এ এনেকুৱা যুদ্ধ হৈছিলে, যুদ্ধলৈ যাওঁতে মানে মৰি থাকিলে। তাৰপিছত মানে কি হ'ল, তাই সেই দুখটো মানে সহিব নোৱাৰি পাগলৰ নিচিনা হৈ গ'ল। তাৰপিছত সেই গাঁৱৰ মানুহখিনিয়ে কি কৰিলে জানানে? সেই মানুহজনী যে তেনেকে অকল-অকলশৰে থাকি থাকি যে পাগলৰ নিচিনা হ'ল, মানে তাই ৰাতি তি হ'লেও মানে যিমান যি হ'লেও নিজৰ গিৰিয়েকজনলৈ মনত পৰিবই, সৰুতে যেতি তিয়া ঘৰখন এৰি থৈ আহিছে। তাত মানে কি হ'ল যেতি যেতিয়াই-তেতিয়াই, আচলতে মেণ্টেলি তাৰ তাৰপিছত ঘৰত
প্ৰব্লেম হৈ গ'ল।
নিচিনা, তাৰপিছত সেই গাঁৱৰ মানুহে কি কৰিলে, সেই মানুহজনীক সেই মানুহজনীৰ গাত মানে ডাইনী লম্ভিছে বুলি, সেই মানুহজনী গোটেই গাঁৱৰ মানে মানুহে মিলি মাৰি পেলালে।
অ'। অ', সেইটোতো বহুত বেয়া কথা হৈ গ'ল।
বেয়া কথা হৈ গ'ল। তুমি ভাবা, এ আজিৰ দিনত বিজ্ঞান প্ৰযুক্তিৰ দিনত মানুহে ডাইনী হত্যা এইবিলাক অন্ধবিশ্বাসত টো মানে মানুহে বিশ্বাস কৰে। লাজৰ কথা হ'ব পাৰে তুমি ভাবাচোন! এতিয়া চোৱা, লাজৰ কথা অ' এতিয়া তুমি চোৱা, আজিৰ দিনত চোৱা, চব বিজ্ঞানৰ মতেই হেৰি চব বিজ্ঞানৰ ওপৰতে মানে প্ৰতিষ্ঠিত। আজিৰ তেনেকুৱা দিনত যদি মানুহে এই অন্ধবিশ্বাসবোৰ এৰিব নোৱাৰে, তেনেহ'লে কেতিয়াও আগবাঢ়িব নোৱাৰি। এতিয়া সেই এজনী মানুহ কাৰণত, বেলেগৰ মানে অন্ধবিশ্বাসৰ কবলত পৰি সেই মানুহজনীৰ মৃত্যু হ'ল। সেইটো কিমান লাজ জৰ কথা, এইটো আচলতে বহুত দুখ লগা কথা। কাৰণ চোৱা, বিজ্ঞানে এইবিলাক মানে প্ৰমাণ কৰি দিছে যে এই ভূত-প্ৰেত হওক তাৰপিছত তোমাৰ এইবিলাক, এই ডাইনী হত্যা, কিবাকিবি এইবিলাক চব মানে কা হেৰি বুলি প্ৰমাণ কৰি দিছে বিজ্ঞানে, এইবিলাকৰ কোনো অৰ্থ নাই বুলি প্ৰমাণ কৰি থৈছে। সেই তেনেকুৱা ক্ষেত্ৰত মানুহে ডাইনী হত্যা, ভূত-প্ৰেত এইবিলাক আছে বিশ্বাস কৰি কিছুমান মানে একদম নিৰ্দোষী মানুহক সেই তেনেকুৱা কবলত পেলাই মাৰি পেলাই আছে। এইটো বহুত বেয়া কাম কৰিছে। হয়, আৰু তাৰ লগতে কি হয় এ এইবিলাক ধৰা আজি-কালিটো বহুতো অন্ধবিশ্বাস নাইকিয়া হৈছে, ধৰা এনেকুৱা বাল্য বিবাহ এইবিলাকটো মান চৰকাৰে তোমাৰ নাইকিয়া কৰি দিছে বাৰু সেইটো ভাল কৰিছে। কিন্তু লগতে কি হৈছে আমি যদি চাওঁ আমাৰ যিখিনি সৰু সৰু ল'ৰা-ছোৱালী থাকে সেই সৰুৰ পৰা কি কৰে ল'ৰা-ছোৱালীবিলাকক মাক দেউতাকে, এই অন্ধবিশ্বাসৰ কবলত পেলাই আনে। আমি দেখো যে, ধৰা কোনোবা এটা ল'ৰা-ছোৱালীয়ে, সৰু সৰু ল'ৰা-ছোৱালীবিলাক যদি তোমাৰ ভাত খাবলৈ নিবিচাৰে, বা তোমাৰ শুবলৈ নিবিচাৰে, পঢ়িবলৈ নিবিচাৰে তেতিয়া সেই মাক-দেউতাকে কি বুলি কয়! ভাতকিটা সোনকালে খাই দে নহলে ভূতে আহি তোক লৈ যাব। এই কথাবোৰ কৈ মানে এই ল'ৰা-ছোৱালীৰ মনত সৰুৰ পৰা সেই ভাৱটো সোমোৱাই দিয়ে যে সৰুৰ পৰা ভূত পেটৰ ভাৱটো মনত সোমোৱাই দিয়ে। তাৰ ফলত কি হয় সেই সৰু ল'ৰা-ছোৱালী খিনি ইমান সৰুৰ পৰা সেই অন্ধবিশ্বাসৰ কবলত পৰিবলগীয়া হয়। আচল এই সকলো বিলাকৰ এই অভিভাৱক কাৰণ যদি এজন সৰু ল'ৰা-ছোৱালী একদম সৰু পৰা যদি তুমি ল'ৰা-ছোৱালী মনত সেইবোৰ ভাৱ সোমোৱাই দিয়া, তেনেহ'লে এনেকুৱা ধৰণৰ ঘটনা হোৱাটো ভৱিষ্যত তে এনেও হ'বই মানে সে টো কাৰণ সৰুৰ পৰা যেতিয়া সে স্বাভাৱিক হয় মনত তেতিয়া সৰু পৰা সেই ভাৱটো সোমাই থাকিব তেতিয়া মানুহে নিশ্চয় সেই কামবোৰ কৰিবলৈ তোমাৰ আগবাঢ়িব।
আগবাঢ়িব, হয়। গতিকে সেইটোৱে আক' গম পাইছা নাই? আজি-কালি মানে মানুহ বিলাকে তোমাৰ মানুহবিলাকৰ মানে জ্ঞান বিলাক খুব কম, গম পাইছা নাই? শিক্ষাৰ ক্ষেত্ৰত মানে মানুহবিলাক বহুত পিছ পিছ পৰি আছে এতিয়া। গম পাইছানে? আচলতে এইখিনি হ'বলে পালে কেনেকৈ? হয় নহয়? এ এনেকুৱা এটা তোমাৰ উন্নত সমাজত তোমাৰ এনেকুৱা এটা তোমাৰ এ লজ্জাজনক ঘটনা কেনেকে হ'বলে পালে, হয় নহয়? এইটো আচ আচলতে এটা বহুত ভাবিব লগীয়াটো মানে আমাৰ বহুত লাজ লগা কথা।
হয়।
এনেকুৱা ঘটনাবিলাকে কি কৰে গম পাইছানে? আমাৰ গোটেই সমাজখনকে বদনাম কৰি তোলে, গম পাইছা নাই? অ। এতিয়া তোমাৰ চোৱা। আজিৰ দিনত এই বিজ্ঞানৰ যুগত বাৰু অন্ধবিশ্বাসটো কিমান এটা ডাঙৰ ভুল হ'ব পাৰে মানুহৰ।
হয়।
হয় নহয় বাৰু? আজিৰ দিনত বাৰু অন্ধবিশ্বাসক জানো বিশ্বাস কৰে?
উম।
নামেই হৈছে অন্ধবিশ্বাচ, অ চোৱা।
হয়।
এতিয়া বিজ্ঞানেটো কৈছে যিবিলাক তোমাৰ ধৰি লোৱা সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়, গম পাইছানে? এইবিলাক মানে সত্য হ'বই নোৱাৰে মানে এইবিলাক অসত্য। গম পাইছা নাই? আৰু যিবিলাক তোমাৰ বিজ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত নহয় সেইবিলাককে অন্ধবিশ্বাস বোলে। এতিয়া মানুহে যদি তোমাৰ মানুহৰ যদি জ্ঞানটো থাকিলেহেঁতেন। গম পাইছা নাই? মানুহে যদি সৰুৰ পৰা পহিলেহেঁতেন। শিক্ষা যদি লাভ কৰিলেহেঁতেন তেনেহ'লে হয়টো মানুহে তোমাৰ এনেকুৱা ধৰণৰ ভুলবিলাক ভুল ভুল ধাৰণা বিলাক বাছি নল'লেহেঁতেন, গম পাইছা নাই?
হয় হয়, অ।
গতিকে এতিয়া মানুহৰ প্ৰথম কথা শিক্ষাৰ অভাৱ। এক মানে শিক শিক্ষাৰ অভাৱৰ কাৰণে এখন সমাজ এতিয়া তোমাৰ ইমান পিছ পৰি গৈছে। গম পাইছা নাই? এতিয়া তোমাৰ এজনী মানুহ হত্যা কৰাটো কেনে কিমান এটা ডাঙৰ ভুল কাম কৰিছে। এতিয়াটো জীৱ হত্যাটোতো মহাপাপ, নহয় জানো?
হয় মহা
এতিয়া সেই তেনেকোৱা ক্ষেত্ৰত তোমাৰ মানুহ মৰাটো বাৰু কম এটা ডাঙৰ ভুল হৈছে নে বাৰু হয় নহয়? এতিয়া তোমাৰ এতিয়া তোমাৰ অকল এইটো অকল তুমি যে কৈছা অকল এখন জেগাত বুলিয়ে নহয়, গম পাইছানে? এতিয়া তুমি যেনেকৈ যেনেকে তোমালোকৰ গাঁৱত যেনে কৈ এনেকোৱা ধৰণৰ ঘটনা হৈছে তেনেকৈ হয় তো আৰু বহুত গাঁৱত হৈছে গম পাইছা নাই
হয় ছাৰ নিশ্চয় হৈছে
নিশ্চয় হৈছে অ এতিয়া ধৰি লোৱা তোমাৰ সেই যিখন গাঁৱত হৈছে তোমাৰ ঘটনাটো
হয়
খনত বাৰু সকলো অশিক্ষিত আছিলে নে বাৰু হয় নে নহয় বাৰু সেইটো এটা সেইকনত এটা প্ৰশ্ন উঠে নাই বাৰু মনত
উঠে উঠে নিশ্চয় উঠে আমাৰ গাঁৱত প্ৰায়বিলাক মানুহ শিক্ষিত হলেও মানে এনেকো কোৱা ধৰণৰ কথাবিলাকত তেওঁলোক এই কথাবিলাকৰ ওপৰত বিশ্বাসটো এৰিব পৰা নাই
হয় হয় এতিয়া সেইটোৱে আচলতে এখন সমাজত ইমান শিক্ষিত মানুহ থকাৰ পিছতো কেনেকৈ এনেকোৱা ধৰণৰ তোমাৰ লজ্জাজনক ঘট ঘটনা হবলৈ পাইছে হয় নহয় এইটোতো তোমাৰ বহুত এটা দুখ লগা ঘটনা এজন এজন তোমাৰ মানুহ এজন এজনী মানুহ যেতিয়া তোমাৰ মৰি গৈছে এগৰাকী মহিলা যেতিয়া তোমাৰ মৰি গৈছে হত্যা কৰা হৈছে সেইটো কিমান এটা ভুল কাম হ'ব পাৰে হয় নহয় এতিয়া আচলতে এনেকোৱা ধৰণৰ গোটেই ঘট নাবিলাক তোমাৰ বহুত বহুত জেগাত হৈ আছে গম পাইছা নাই এতিয়া তোমাৰ সেইদিনাখন আমাৰ গাঁৱতে তোমাৰ কি হৈছে সেই এনেকোৱা এটা ঘটনা ঘটি গৈছে গম পাইছা নাই কিন্তু আমাৰ গাঁও গাঁৱতো ইমানখিনি শিক্ষিত মানুহ থকাৰ পিছতো কিন্তু সেই সেইটো তোমাৰ কোনেও ৰ ৰখাবলৈ যোৱা নাই কোনেও কিন্তু বাধা দিয়া নাই সেই কামটো কৰিবলৈ গম পাইছা নাই মানুহবিলাক আজিকালি তোমাৰ প্ৰথম কথাটো শিক্ষিত হোৱাই নাই কিন্তু আমাৰ সমাজৰ মানুহবিলাক যিখিনি শিক্ষিত হৈ আছে সেই মানুহখিনিও তোমাৰ কিন্তু এইবিলাক ক্ষেত্ৰত বাধা দিবলৈ কিন্তু ভয় কৰে গম পাইছা নাই হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনা পাইছা নাই বাৰু হেল্ল' অ মোৰ মাতটো শুনা পাইছানে আচ্ছা তোমাৰ নেটৱৰ্কৰ অকণমান ইছ্যু